অ উ মোক আজিকালি খবৰে নাথাকেচোন তোমাৰ। ক'ত থাকা ও।
ত অ এই খবৰ আছে ৰবা অলপ মানে মই গাটো বেয়া ন এইটো কাৰণে মই খবৰ চবৰ
গায়ে ভাল পোৱা নাই কি হৈ থাকে তোমাৰ? জ্বৰ ন দৰৱ খাইছা নে নাই।
বহুত জ্বৰ হৈছে, খাইছো খাইছোঁ এইবোৰ খালো খক উম উম দৰৱ খালোঁ চেকাআপ কৰিলোঁ বহুত মানে। চেকাআপ টেকাআপ কৰিলোঁ। ভালেই দেখ ন ওচৰত। ভাল মেডিকেলখন আমাৰ।
খাদ্যত অলপমান চাই চিন্তি খাবাচোন, খাদ্যত তুমি অলপ চাই চিন্তি যদি খোৱা- তেতিয়াও মানে তোমাৰ মানে ভাল হয় আৰু ধৰা। যে এনেকে এইবোৰ খাব লাগে ধৰা এনেকে খাব নালাগে সেনেকা।
যেনে
জানা ন এইটো বস্তুতটো খাদ্য যদি তুমি ভালকে খোৱা, বইল খোৱা, বা তুমি জালুক চালুক দৰে খোৱা, তোমাৰ চৰ্দি চৰ্দি ভাল হ'ব হয় মই মানে যেতিয়া চৰ্দি হয় মই মানে জালুকৰ চাহ খাওঁ আৰু। তেতিয়া মানে মোৰ চৰ্দিটো ভাল হৈ যায়।
নহয় মই তো ধৰা অ মোৰ মাই ধৰক আহ- ঠাণ্ডা খালে আজিকালি ঠাণ্ডা পানী বা এইবিলাক খালে মই বিলাক বাইয়ে- বাদ দিছিলো, এতিয়া মানে- বাহিৰত ওলোৱাৰ পৰা মানে অলপ ঠাণ্ডা পানী খোৱা হৈ গ'লো। এই হাৱা বতাহটো লাগিল এইটো কাৰণে মানে অলপ হুম।
তুমি ঘৰৰ পৰা পানী লৈ যাবা কাৰণ তোমাৰ আজিকালি মানে মই বাতৰিত দেখিলো আৰু। যেতিয়া তোমাৰ পানীৰ বটলটো এটা কাজ কোনোবাই মানে নৰ্মেলি নৰ্মেল বিচ- লেৰি বটলটো খাইছে বিচলেৰী বটলটোতো ভাল বুলি জানোৱেই ন।
হয় ভালটোয়ে।
হয় তাৰে তাৰে পানী খোৱাতে কোনোবা এজনী ছোৱালীৰ মানে গা মানে বহুত- বেয়া হৈ গৈছে, কিবা হৈ গৈছে, পয়জন হল নেকি পানীত কিবা বিষাত- ত বস্তু আছিলে চাগে দেই। কিন্তু তেখেত পানীৰ বটলটো মানে পুৰা চিল আছিলে ধৰা। তেনেকে মানে গা বেয়া হৈ গৈছে বহুত। উ গাবেয়া হনলি বহুত কিবা হৈছিলে ৰ'বা আমাৰ ধৰিবয়ে নাজানো কিন্তু তুমি পাৰিলে পানী, লৈ চাবা ময়ো আজিৰ পৰা লৈয়ে যাব লাগিব এই বাতৰিটো শুনাৰ পৰা।
উ মইতো লৈ যাওেই দুটা বটল এনেকে লৈ যাও খাবৰ কাৰণে।
মানে। তোমাৰ অকল পইচাৰৰ কথা নাহে ন তোমাৰ ধৰা স্বাস্থ্যটতো যদি বেয়া হয়। পানী খাই কেনে আৰু কি কবা।
অহ হয় আৰু খাদ্যবোৰ ভালকে খালে লিমিট টাইমত খালে ভাল আৰু
অ এতিয়া তুমি টো অলপমান সেই। কাম কৰা ধৰা, ত তুমি অলপমান মিলাব লাগিব তুমি, কাৰণ টাইম নাথাকে ন ময়ো যেতিয়া কৰিছিলো। মোৰ মানে টাইমটো মিলাব লাগে মানে টাইমটো কেনেকে ক'ত গুচি যায় গমেই নেপাওঁ।
শুম,
হয়।
মানে এটা টাইম কৰি খাব লাগিব এনেকে।
হয় হয়। তাকে টাইমটো চাব লাগিব। অ মিলাই লাবাচোন তুমি।
এইবাৰ অকলে যাম ন অকলে গলে আৰু মিলাব পাৰিম আৰু কিবা কে।
অকলে যাবা মানে ইমান দিন কাৰ লগত গৈ আছিলা।
এ লগৰ এজন।
হয় নেকি। অ তুমি গলে গম পাবা বাৰু কেনেকুৱা কি হয় ধৰা।
হয়। অ তেতিয়া অলপ জানা হ'ম ন সেইটো কাৰণে।
অ তুমি তেতিয়া ভালদৰে জনা হ'বা, মই ভাত ৰবা। মানে তোমাৰ কি হয় তুমি যেতিয়া ধৰা অফিচত যোৱা তুমি টিফিন লৈ যাবা। ন তুমি অকল টিফিন লৈ নাযাবা ত বিভিন্ন ধৰণৰ বস্তুও লৈ যাবা মাজতে খোৱাৰ কাৰণে। ধৰা কিবা। চান চানা বাৰু তুমি কিনিয়ে খাব পাৰা কিন্তু আৰু বেলেগ বেলেগ বস্তু থাকে ন।
উম উম অহ নৰ্মেল পানী, অ অ ফল ফল বাৰু নিব লাগে।
শুনিছা নে।
অ হয়।
শুনিছা ন।
অ অ,
মই তোমাক কৈ আছিলো যে তুমিমানে বেলেগ বস্তু লৈ। অ লৈ যাবা তুমি, কিবা কিবি খা ভাল ফল চলো কাটি নিব পাৰা ভাত, নিবায়ে বাৰু কিন্তু তোমাৰ দিব, পৰিয়া ধৰা আবেলি ধৰা কিবা এটা খাবলে মন যায়। তেতিয়া তুমি ফল টো খাব পাৰা আৰু এনেকে তুমি নিব পাৰা।
অ,
হয়নে।
হয়,
আৰু তোমাৰ কি আছিলে।
হো,
অ আৰু কি কৰা তুমি কি কৰা কোৱাচোন আৰু কেনেকে কি কি লৈ যোৱা টিফিনত।
টিফিনত মই এতিয়া বৰ্তমান কিবা ৰুটি লৈ যাওঁ শুকান ৰুটি।
হয়।
তাৰপিছত অলপ ভাত ভাজি কেতিয়াবা লৈ যাওঁ।
হয়।
এই এনেকে এইখিনি লৈ যাওঁ আৰু।
হয় হয়।
কিন্তু তে ধৰক আপুনি মাংস চাংস নিব নোৱাৰি ন এইবিলাক খাব নোৱাৰি য
কিয়? তুমি ভাল তোমাৰ ভাল ভাল জাগাত খাবা।
মই সেইবিলাক বস্তু মানে ভাল নাপাওঁ, বাহিৰত খাব কাৰণে ভাল নালাগে।
ঘৰত আহি খাব ভাল পোৱা আৰু তুমি শু শুকান শুকান মানে কি আৰু ভাতে লৈ যাবা নিৰামিষ ভাত আৰু এটা কাম কৰিব পাৰা।
তোমাৰ যদি কোনোবা চিনাকি হোটেল আছে তুমি চিনাকি হোটেলতো খাব পাৰা। কিছুমানে খাবলৈ দিয়ে।
অঁ।
মই মানে আগতে কি হৈছিলে যেতিয়া মই তোমাৰ জব কৰিছিলোঁ আৰু জব কৰি থাকোতে মানে মোৰ লগৰ জনীও ওচৰতে কৰিছিলে তাই যেতিয়া খাবলৈ যায় তাইটোতো টিফিন নানে মই কেতিয়াবা কেতিয়াবা লৈ যাওঁ আৰু তেতিয়া মই মানে মোৰ টিফিন টো লৈ আনো, লৈ আনি কিনে তাই যোনখন হোটেলত ভাত খাব যায়। সেইখনতে মই মোৰ নিজৰ টিফিনটো খাইছিলো আৰু ত' সিহঁতে একো নকয় খাবলে দিয়ে ধুনীয়াকে।
দিয়ে দিয়ে কিছুমান ভালো আছে।
অঁ কিছুমানে নিদিব পাৰে তুমি চাব লাগিব আৰু কোনে দিয়ে।
উম উম। এইটো চাই চিন্তি কৰা যায়।
হয়।
এ যেতিয়া মই ভাড়া ছাড়া মাৰিছিলো ন তেতিয়া মই এইবিলো কৰিছিলোঁ ন।
অঁ, অহ অহ হয়। আৰু কি কৰা তুমি পিছে? তোমাৰ
হাফ টাইম পালে তোমাৰ মই মানে ভাড়া ছাড়া মাৰি দিওঁ কেতিয়াবা। ধৰক
হয় হয়।
উম। বাকী ভাত খালা না না?
অঁ খালো খালো। তুমি কি কৰা?
মই এতিয়া ভাত খাম আৰু জাষ্ট।
হয় হয় হয়। বাহ কণী ভাজি তুমিতো ভাল পোৱা ন খাই?
উম উম, বিৰাত ভাল পাওঁ ধন্যবাদ। উমহ, তাতে তাতে তোমাৰ আৰু বয়েল দালি। বয়েল দালি খাব লাগে মাজে সময়ে।
হয় হয়।
উম।
খাব লাগে ন?
অঁ হয় কণীটো কিন্তু অলপ বেলেগ ধৰণত ভাজিব পাৰি মই কিন্তু মোৰ নিজে মোৰ নিজা ষ্টাইলত মানে এটা মই নিজে ভাজো
আচ্ছা।
উম।
গম পাইছো বাৰু?
অঁ।
তুমি মানে কণী ভাজি ভাল পোৱা। কেনেকে ভাজানো তুমি কোৱাচোন? ময়ো অলপমান চেষ্টা কৰিম।
মই ধৰক তোমাৰ যেতিয়া এনে টাৱাখন বহাই দিওঁ ন গেছত, অলপমান গৰম হ'ব দিওঁ তাৰে ওপৰত অইল তেলটো দি দিওঁ। তেলটো গৰম হোৱাৰ আগে আগে ডাইৰেক্ট কণীটো তাৰে ওপৰতে ভাঙি দি দিওঁ।
হয়।
তাতে লাৰি দি লাৰি দিওঁ তাতে ওপৰতে তোমাৰ নিমখ দি দিওঁ মছলা দি দিওঁ অলপ।
হয় হয় হয়।
তোমাৰ চিকেন মচলা যি জাৰ তোমাৰ জিৰা এইবোৰ দি দিওঁ।
বা ইমান মছলা দিয়া নেকি তুমি।
দুই দুই এটা দুই দুই এটা দি দিওঁ। বেছি নহয় আৰু অলপ অলপ দি দিলে মানে সোৱাদটো ভাল লাগে। আৰু বেছি টাইম কাঢ়া কৰি, কাঢ়া কৰিব নালাগে সোনকালতে উল্টাই দিব লাগে তেতিয়া সোৱাদ লাগে।
হয় হয়।
তোমাৰ মতে কেনেকুৱা নৰ্মেল কে বনোৱা নেকি।
অ মই বিশেষ ইমান মছলা জাতীয় বস্তু ব্যৱহাৰ নকৰো আৰু সাধাৰণ কে বনাওঁ নিমখটো দি দিওঁ খালি নিমখ আৰু জলকীয়া। আৰু কেনেকে, কেনেকে বনোৱা তুমি কিছুমানে আৰু বিভিন্ন ধৰণৰ বনোৱা তুমি কেনেকে বনোৱা কোৱাচোন। তুমি মাংসটো কেনেকে বনোৱা।
মাংসতো একচোৱেলি ক'ব গ'লে, ইমান নাজানো মই চিম্পুলেই বনাই থৈ দিওঁ মানে যেনেকে নৰ্মেল,
অ সাধাৰণকে বনাই দিয়া ন তেওঁ আৰু ধৰা কেনেকে বনোৱা।
উম, মোৰ গাহৰিত মানে ধৰক গাহৰি বনাব জানো।
গাহৰি বনাব জানা নেকি তুমি কেনেকে বনোৱা মই গাহৰি ভাল নাপাও বাৰু মই কেনেকে বনোৱা তুমি গাহৰি?
গাহৰিতো তে বেলেগ একো নালাগে ন তোমাৰ তেতিয়া তাতে তেল থাকে।
অ, হয়।
এতি ধুই চুই আনিবা তুমি ধুনীয়াকে।
এইবাৰ উঠয়া
উম
হয় হয় হয় আৰু
আনি কিনে তুমি অইল অ অইল জাষ্ট অলপ দিব লাগে এনেই অলপ, গাহৰিতটো অইল থাকে ন তাৰে ওপৰত তুমি গাহৰিটো পেলাই দিলা।
অ, অ।
তাৰপিছত
এইবোৰ দিলা
হয় হয় অ অ।
অলপ লাৰ পিছত তোমালোক নিমখ হালধি এইবোৰ দি দিলা।
অ।
যেতিয়া গোটেই খিনি হ'ব দিয়া হ'ব লাষ্ট টাইমত এটা কাম কৰিব লাগে।
কি কৰিব লাগে?
ধনীয়া পাত দিব লাগে তেতিয়া গ্ৰেভী
ধনীয়া পাত দিব লাগে নেকি।
টাইমত দিব লাগে সেইটো। লাষ্ট,
মানে অন্তিম সময়ত তুমি ধুনিয়টো দিলে ভাল লাগে ন নেমু টেঙাও দিয়াচোন কিছুমানে।
হুম হুম
নেমু টেঙা।
সেইটোৱে নেমু টেঙা ভাল নালাগে কিন্তু ধুনিয়াত।
মানে তোমাৰ মানে বস্তুটো হৈ গ'ল ন। ওপৰতে নেমু টেঙা এটা আটি দিয়ে সেইটো দিব পাৰি নেকি?
পাৰি। ধুনীয়া টো দিলে মানে চেনটো ধুনীয়া আহে।
উম, গোন্ধটো ভাল আহে ন ধন ধুনিয়া টো দিলে। অ, হয় বাৰু ঠিকে কৈছা?
দেখাবলে ধুনীয়া
মই চেষ্টা কৰি চাম ৰবা।
উম।
ভাল হো ভাল ভাল পোৱা ন তুমি খাই তেনেকে?
উম, উম মই এনেকে বনাও মানে এনেকে ভাল পাওঁ।